ছ
এ আছো আৰু এয়া কিবা এটা কাম কৰি আছেো হেল্ল' অবিৰত নাই খোৱা
অ অফিচৰ কাম বিলাক চলি আছে নেকি
অ এনেকুৱা আছে আৰু চুলি বাকীতো পঢ়া শুননা কেনেকুৱা চলিছে
পঢ়া শুনা মানে এইকেইটা দিন মানে মই একো কৰিব পৰা নাই মই আকৌ বাৰ তাতে গ'লো যে
অ
অলপমান কাম আছিলে তাতে কাম খিনি শেষ কৰি মেলিহে তাৰ পিছত আজি আহি পাইছো আৰু ঘৰ
অ তাৰ কাম একা ভালেগ ভালে হৈ গ'ল ন
অ, ভালে কুশলে হৈ গ'ল মানে এ কিছুমান কাম আছিলে তাইকো কৰিবলগীয়া হ'ল। ধৰি লওক ফটো-চটো কিবা কিবি মাৰিব লগীয়া হৈছে আকৌ আহ তাৰপিছত আৰু মোৰ নিজৰো কামো আছিলে, সেইবিলাকো কাম কৰিলো। কৰি মেলি আজি চাবমিট কৰিলো তাৰ পিছত ত' সেইয়ে আৰু আহি পাই অলপমান গান-চান চালো আৰু এইকেইটা দিন টোত বছ চাই থাকিবলগীয়া হৈছে কাম বিলাক এ শান্তি হৈ আছে মানে চকুটো কিবা মানে শুকান নিচিনা হৈ গৈছে।
ত গুৰুত নহ'লে এইয়া লৰেক্সটো দে ভাল হ'ব লৰেক্সটো দিলে ভাল চকুৰ অসুখৰ কাৰণে বিৰাট ভাল।
অ, চকু আইদৰৱ দি আছো বাৰু তাৰপিছত দেখ লাগিব বহুত দিন দেখাও হোৱা নাই যে, এবছৰ মূৰে-মূৰে চকু দেখাবও লাগে ন।
উম।
হ দেখুৱা হোৱা নাই সেইটো।
ভাল বতৰ এটা আছে। ল'ৰাটো বয়স ইমান কম হয় কিন্তু ল'ৰাটো বহুত কোৱালিটি ভাল হয়। চকুটো চোৱা ফিছ নলয় কিন্তু। চচমা যোৰৰ ফিজটো লৈ লয়, তিনি হাজাৰ, চাৰি হাজাৰ পৰা এনেকুৱা।
এনে ভাত পানী খোৱা হ'ল?
অ, ভাত পানী খোৱা হ'ল, আকৌ মোৰ ভোক লাগিছিলে। দৈ খালো মই, মই সোনকালে খাই দিলো মানে আহি পেলাই। নটামান বাজতে খাই আহিলো চাৰে আঠটা নটা
অ, সোনকালে খাব লাগে তেতিয়া মানে হজম শক্তিটো সোনকালে হয় আৰু।
অ, আৰু শোচ কৰিলোৱেই অলৰেডি মই আকৌ এবাৰ হজমেই হৈ গল এতিয়া। মই সেইকাৰণে এতিয়া আকৌ ভৰাইছো। মানে পেটত দৈ ভৰালো আকৌ।
ঠিকে আছে বাৰু খাব লাগে দৈটোও খাব লাগে।
অ, দৈটো ইমান টেকা হোৱা নাই ভালেই হৈছে পুৰবি গাখীৰত। কিছুমান যে সেইদিনাখন এ এটা দৈ দি বনাইছিলো মই হেৰি দৈ তৰকা বনাইছিলো ইমান টেঙা লাগিছে। তাতে বিলাহীও দিছো একেবাৰে আধা মৰা হৈ গছো, যোৱাকালি মই একেবাৰে গেছ হৈছিলে।
তই মানে বিলাহীও দিছো আকৌ তাতে আকৌ দৈও দিছো তেতিয়াহলে টেঙা নহয় কি হব।
অ, তাকে চোধা দৈটো ইমান টেঙা বাপৰে। কিছুমান দৈ এতিয়া পুৰবি দৈও গাখীৰটো ভাল থাকিলে ভাল বেছি টেঙা হ'লে গেছ হয়।
হয় বাৰু, উ আমাৰ এনেকুৱা টেঙা হোৱা নাই। আৰু বহুত মাজে মাজেতো মায়ে তেনেকে বনাই থাকে দৈ।
অ, আৰু দৈবিলাক কি কৰিব লাগে জানো বেছিকে হলে গোটা কৰিবৰ কাৰণে দৈ খিনি কাপোৰতে অকণ চেপি পেলাই আকৌ ধুনীয়াকে হেৰি দি মিক্সিত মাৰি পেলাই সোমাই ধৰিব লাগে, সেইটো গ্ৰেকি সেইবিলাক বহুত খালে বহুত ভাল এতিয়া যে ভৰি-চৰি বিষ হৈ থাকে। সেইবিলাক খালেও ভাল হয় জানো?
এই এইবাৰ বনাই লৈ গৈছিলে মানে মায়ে দি পঠিয়াইছিলে। পুৰবি দৈ দি পুৰবি গাখীৰ দিয়ে বৰ ধুনীয়া একেবাৰে থুপথুপীয়া গোটা হৈছিলে, খাইও ভাল লাগিছে। টেঙা তেনেকুৱা নহয় বাৰু ইমান, খুব ধুনীয়া হৈছে মানে। আজিকালি তই পনীৰ খাও নে? অ শুনা পাইছা নে? শুনা পাইছো নে?